হেল্ল' অঁ কোৱা।
ক'ত আছা তুমি?
মই তোমাৰ এইফালে ওলাই আহিছিলোঁ।
অঁ অঁ কিবা ময়ো এইফালে ঘৰৰ ছাইদে ওলাই আছোঁ, কিবা কামত ওলাই গৈছা?
এ নাই নাই এনেই ওলাই আহিছিলো তোমাৰ এই মায়ে কেইটামান বজাৰ কৰিব দিছিলে যে।
অ বজাৰ কৰিব গৈছা? ক'ত তিনিআলি ফালে গৈছা নেকি?
নাই নাই তোমাৰ এই টাউনৰ ফালে আহিলো, তাৰপিছত কাপোৰ দুটামানো ললো তাৰপিছত তোমাৰ আকৌ এ ভাজি তৰকাৰিও লব দিলে, সেইটো কাৰণে অকমান দেৰি হৈ গ'ল আৰু এতিয়া।
অ।
তুমি ক'ত আছা?
মই এইফালে ঘৰৰ ওচৰতে আছো কেৰম খেলি। আহিবা নেকি খেলিবলৈ? ভাত পানী এতিয়া ক'ত খাবা? ভাত পানী এতিয়াতো নাখাও অলপ দেৰি হ'ব খাবলৈ।
অঁ
উম উম।
তাকে এতিয়া ঘৰলে যোৱাই দেৰি হ'ব নহয় মোৰ চাগে।
উম, আমাৰ এইফালে কেৰম খেলে, আহিবা নেকি খেলিবলৈ?
সেই এতিয়া কেনেকে যাবা তোমাৰ এতিয়া বহুত টাইম হৈ গ'ল নহয়।
অঁ কাইলে আহিবা তেতিয়াহলে। ত কি কোৱা? হেল্ল। হেল্ল। হেল্ল তোমাৰ চাউণ্ডটো অহা নাই, নেটৱৰ্ক শ্ল নেকি তোমাৰ? তে হেল্ল।